হেল্ল' নমস্কাৰ
হেল্ল' নমস্কাৰ
হেল্ল' আপুনি যদি ব্যস্ত নহয় মই অলপ ব্যয়াম ব্যয়ামৰ বিষয়ে জানিব বিচাৰি ছিলোঁ
হয় হয়
হয় আপুনি যদি ব্যস্ত নহয় মোক অলপ ব্যায়ামৰ বিষয়ে ক'ব পাৰিব নেকি?
হয় নিশ্চয় অ মই যিমান পাৰি সিমান চেষ্টা কৰিম আপোনাৰ, যিহেতু আহ প্ৰশ্ন ইৰ উত্তৰৰ বিষয়ে অলপমান ক'ব মই চেষ্টা কৰিম
হয় হয়
ব্যায়াম বুলি কলে বা এক্সাৰচাইজ ৰা নিং টো কলে আমাৰ যিটো দেট টুল ডে' লাইফত
যিটো মানে প্ৰত্যেক দিনে চলে হয়
হয় হয় খুব দৰকাৰ হয়
হয়
কাৰণ আমাৰ স্বাস্থ্যৰ কাৰণে আমাৰ যিটো দেহা হেত টো মানে ষ্ট্ৰং ৰাখিবৰ কাৰণে বহুত হয় হয় বহুত দৰকাৰ হয়
হয়
এতিয়া আমি ৰানিং ফাৰ্ষ্টতে এক্সাৰচাইজ বুলি ক'লে আহ বেছিভাগ প্ৰায় আমি ৰানিঙটোৱে মেইন বুলি আহ ক'ব লাগিব
হয়
হয় কাৰণ ৰানিং কৰোতে আমি আহ বহুতখিনি আমাৰ যিটো স্বাস্থ্যত টো ভালে থাকে এতিয়া আমি গুড লাক টাইমতো বা ইভিনিং টাইমত আমি ৰানিং কৰিব পাৰোঁ আৰু আমি মৰ্ণিং টাইমতো ৰাণিং কৰিব পাৰোঁ
হয়
ঠিক তেনেদৰে আমি আহ ৰাণিং কৰি কেনে আমাৰ যিটো চেছ কৰা সেইটো
হয় হয়
ত স্বাস্থ্য এইটো ভালে থাকে আৰু আৰু
আপুনি ইনে আ আপোনাৰ দৈনন্দিন জীৱনত ব্যায়াম কৰেনে আপুনি
হয় হয় আঁ বৰ্তমান মোৰ ডেইলি বা ৰেগুলাৰ কৰা নাযায় তথাপিও মই মাজে মাজে কৰোঁ
হয়
হয় হয়
এনে ব্যায়াম কৰিলে মানে মানে এজন মানুহৰ মানে কি পৰিৱৰ্তন হোৱা যেন আপুনি দেখে বা ভাবে?
হয় হয় ব্যায়াম হয় ব্যায়াম বা য়োগা বা এক্সাৰচাইজ কৰিলে আমাৰ যিটো আহ মানসিক যিটো
মানুহ
অ থিংকিং বা আমাৰ হয় শক্তি সেইবিলাক বাঢ়ি যায়। আৰু কিছুমান ধৈৰ্য যিটো শক্তি এইটো
হয় হয় বা স্বাস্থ্য আপোনাৰ ভালেই থাকে। মই যিখিনি জানো আপোনাক কৈ আছোঁ মানে স্বাস্থ্যও ভালে থাকে আৰু আপোনাৰ আ শক্তিও বাঢ়ে বা আয়ুসো বাঢ়ে
হয় হয় হয় হয়
আপোনাৰ মতে এনে ঘৰত কৰিব পৰা আ কেনেকোৱা ধৰণৰ এনে ব্যায়াম অলপ জনাবচোন
হয় এতিয়া আমি ব্যায়াম ব্যায়াম বা এক্সাৰচাইজ য়োগা সেইবিলাক আমি
হয় হয়।
আমি ফিল্ডলৈ আ যাবলৈ নালাগে বা যাবলৈ দৰকাৰ নাই অহ ঠিক তেনেধৰণে আমাৰ কিছুমান ইয়গা আছে
হয়।
হয়। ধৰিলক আমাৰ অনুলম বিনুলম বুলি আমি হয় কওঁ
হয়
সেইবিলাক কৰিব পাৰোঁ আমি। হয় আৰু আমি মেডিটেশ্যন কৰিব পাৰো। মেডিটেশ্যন কৰিলে আমাৰ যিটো চিন্তা ধাৰা বা আমাৰ আহ যিটো মানে কোনোবা এটা লক্ষ্য বা ফকাচ কৰিব লগা হয় তেতিয়া মানে আমাৰ যিটো বাঢ়ি যায় আৰু
হয়।
হয় আপুনি এতিয়া ৰানিং কৰি আছেনে
মই এতিয়া মোৰ বৰ্তমান মানে প্ৰতিদিনে কৰা নাই ৰেগুলাৰ হৈ থকা নাই ত মাজে সময়ে মই কৰি আছো ৰাণিংটো মানে দৌৰি আছো হয় এনেই মই আ দৌৰিকিনি বহুতেই ভাল পাইছো শৰীৰটো মানে আপোনাৰ অ মানে একদম নৰ্মেল পাতল টাইপ লাগি যায় আৰু তেতিয়া দৌৰা যায়।
পাতল পাতল লাগে অহ অলপমান অহ
দেই প্ৰতিদিনে যদি ব্যায়াম বা এক্সাৰচাইজ ৰাণিং কৰা যায় তেতিয়াহ'লে আপোনাৰ শৰীৰটো অ উজনতো আক আপোনাৰ আ কণ্ট্ৰল হৈ থাকে মানে।
সঞ্চৰ হয়
আৰু হয় আৰু বেমাৰ আজাৰ আ মানে নহয় বেমাৰ আজাৰে আপোনাক অ মানে এটেক কৰিব নোৱাৰে আৰু
হয় হয় মানে এক্সাৰচাইজ কৰিলে বহুত ভালে থাকে আৰু আমাৰ
হয় হয় এক্সাৰচাইজ কৰিলে বহুতখিনিয়ে ভালে থাকে আমাৰ শৰীৰটো
হয় হয়।
হয় আপুনি অলপ এক্সাৰচাইজৰ বিষয়ে অলপ চমু কৈ ক কওঁকচোন আৰু
হয় হয় এতিয়া এক্সাৰচাইজ বুলি ক'লে আমি ৰানিঙৰ আ বেলেগ আৰু বহুত খিনি আছে যেনে আমি খেলা ধূলাও খেলিব পাৰোঁ আহ যেনেদৰে আমাৰ ফুটবল খেলিব পাৰোঁ আমি ক্ৰিকেট খেলিব পাৰোঁ আহ বহুত ধৰণৰ আমি খেলা খেলিও আমাৰ যিটো এক্সাৰচাইজ সেইটো হৈ যায় আৰু হয় হয় হয় অ ফুটবল খেলিলেতো বহুত ভাল।
অঁ ফুটবল খেলিলেও এক্সাৰচাইজ হয় যিহেতু ৰাণিঙো হয় ফুটবল খেলিলে দৌৰাটো হৈ থাকে। তোমাৰ আহ ভৰিটো চলি থাকে। আৰু আপুনি এনে কিমান মান টাইম আ এক্সাৰচাইজ বা ব্যায়াম কৰিব লাগে বুলি ভাবে
মই এতিয়া ক'বলৈ গ'লে মৰ্ণিং টাইমত যদি আপুনি এটলিষ্ট কমচে কম যদি আপুনি এক ঘণ্টামান অ ৰাণিঙে হওক। অলপমান ৰাণিং বা অলপমান জগিং আৰু অলপমান আপুনি কিঙো কৰিব পাৰে
হয়।
তেনে মৰ্ণিং টাইমতো দিব লাগে আৰু আমি ইভিনিং টাইমতো অ ৱাকিং কৰিব লাগে বা জগিং এক্সাৰচাইজ এনেকে কৰিব লাগে মিনিমাম আমি এঘন্টাটো কৰিলে বহুত ভাল হয় আৰু অ শৰীৰটো আৰু স্বাস্থ্যটো বহুত
ভালে থাকে হয়।
হয় হয়।
এনে মই মই আপোনাৰ ৰাতিপুৱা টাইমত কৰোঁ গধূলি টাইমত কৰা নাযায় তেনেকে এক্সাৰচাইজ বা ৰাণিংটো ৰাতিপুৱা টাইমত যেতিয়া সূৰ্য উদয় হোৱাৰ পিছত আপোনাৰ কৰি কিনি বেয়া নালাগে ভালেই লাগে। মই যিহেতু ৰাস্তাত মানে দৌৰিবলৈ যাওঁ।
হয় হয়।
দিনটোৰ কাৰণে মানে ভাল লাগি থাকে আপোনাক
ভাল লাগি থাকে হয়।
হয়। আপুনি ৰানিং কিমান মান টাইম মানে সময় কৰে।
আ মই এনে বেছিভাগ কৰা নাযায় ৰানিং ধৰি লওঁক আমি আ আধা ঘণ্টা কৰোঁ হয় আৰু আধা ঘণ্টা আমি কিছুমান আৰু ধৰি লওক এক্সাৰচাইজ কৰোঁ। সেনেকে কৰোঁ আৰু হয় হয়।
ৰানিঙৰ দৌৰাৰ আগত কিছুমান ব্যায়াম কৰিব লাগে আৰু ৰাণিং শেষ কৰিও কিছু কিছুমান এক্সাৰচাইজ কৰিব লাগে।
হয় হয় হয় নিশ্চয়।
অ বিষটো ন মানে বিষ নহয় আৰু। জইণ্টবিলাকত শৰীৰৰ জইণ্টবিলাকত।
আমাৰ যিটো ভৰিৰ বিষ। কেতিয়াবা হৈ যায় বেছিকে ৰাণিং কৰিলে হয়।
সেইটোৰ পৰা আৰু দৌৰিবলৈ আপোনাৰ এনে ভাল অ জোতা লাগে। ৰ মিল মেইনলি আপোনাৰ ৰাস্তাত যে যেতিয়া মানে দৌৰিবলৈ যাওঁ তেতিয়া এইযোৰ মানে ভাল জোতাৰ প্ৰয়োজন হয় আৰু।
হয় হয় নিশ্চয় আহ আমি যেতিয়া ৰাস্তাত বা পাককা ৰাস্তাত আমি যেতিয়া দৌৰিব যাওঁ। তেতিয়া মানে যদি অলপ মান আ নৰ্মেল জোতা হ'লে অলপমান ভৰিৰ বিষটো অ হোৱাৰ
শৰীৰ বিষটো হ'ব পাৰে হয় পোৱাৰ সম্ভাৱনা থাকে আপোনাৰ।
ইয়াৰ কাৰণে আমি অলপ আহ যদি ভাল এটা জোতাযোৰ আহ পিন্ধি কেনে ৰাণিং কৰোঁ তেতিয়া অলপমান ভাল হয় আৰু।
এনে ৰানিং কৰাৰ মানে দৌ দৌৰাৰ কাৰণে যোনটো ভাল জতা মানে আপোনাৰ
অ ভৰিৰ পৰা ৰাস্তাত যোনটো লাগি থাকে তাৰ পৰা অলপমান মানে সেইটো বস্তু অলপ ডাঙৰ লাগে ন।
হয় হয় হয় যিটো আমাৰ চল থাকে এইটো যিমান পাৰে আমাৰ ডাঙৰ চল থকাটো হয়। পিন্ধিব লাগে। এতিয়া ৰানিংৰ কাৰণে আ হয়। কওকচোন।
মানে আহ তেনেধৰণৰ জোতা যদি পিন্ধি আমি দৌৰোঁ ৰাস্তাত। বা ৰানিং কৰোঁ তেতিয়াহ'লে আমাৰ মানে ভৰিৰ বিষটো নহয়।
নহয় নহয়।
বা জইন বিলাক আপোনাৰ অ ফ্ৰেকচাৰ মানে চান্স হোৱাহে নাথাকে আপোনাৰ।
হয় হয় হয়।
হয়।
এতিয়া
শৰীৰ ব্যায়াম কৰাৰ ব্যায়াম আপুনি
এনে এনে ফিল্ডত মানে ফিল্ডত যায় কৰে নে ঘৰতে কৰে আপুনি?
হয় হয় মোৰ যিটো গাঁৱৰ এটা ফিল্ড আছে মোৰ ঘৰৰ কাষতে আছে হয় মই তাতে ৰাণিং কৰোঁ বা এক্সাৰচাইজ কৰিলেও তাতে যাই কিনে কৰোঁ মই বেছিভাগ।
হয় হয়। এনেই এক্সাৰচাইজ কৰিলে কওক এক্সাৰচাইজ এনে আমি খালি এনে ফিঅ ফি ফিল্ডত গৈ বুনৰ ওপৰত কৰিব পাৰোঁনে নে কিবা পাৰি ল'ব লাগে আপোনাৰ মতে।
অ অ এতিয়া যদি আহ বতৰটো ভালে থাকে বা ফিল্ডটো ভালে থাকে আহ শুকান থাকে বা আমাৰ যিটো ঘাচবিলাক যদি ভালে থাকে। কে তেতিয়া মানে অ হয় হয় গুণৰ ওপৰত আমি অ
এতিয়া নিয়ৰ পৰি থাকে বুণৰ ওপৰত আমি খালী ভৰিৰে খচিব লাগে আমাৰ শৰীৰৰ কাৰণে ভাল হয় সেইটো
হয় হয় আমাৰ চকুৰৰ কাৰণেও ভাল বুলি আমি অ শুনি পাওঁ। হয় হয়।
চকুৰ কাৰণেও ভাল হয়।
হয় হয় নিশ্চয়। এতিয়া আপোনাৰ লগত অ হয়।
অ' এনে আপুনি অ। কিমানমান অ সময় অ ৰাতিপুৱা কৰে।
মই অ মৰ্ণিং এতিয়া যিটো গৰম বতৰ ন।
গৰম বতৰ যিহেতু আজিকালি।
হয় হয়। অ ব চাৰিটা বা চাৰি চাৰিটা মানতে মানে পোৱা হৈয়ে যায় আৰু।
হৈ যায় হৈ যায়।
ইয়াৰ কাৰণে মানে চাৰি চাৰিটা মানতে উঠি কেনে ৰানিং কৰো বা এক্সাৰচাইজটো কৰো আৰু।
এক্সাৰচাইজটো কৰা যায় অ ভাল লাগে যিহেতু অলপ ঠান- বা ঠাণ্ডা হৈ থাকে।
হয় হয় নিশ্চয় হয় নিশ্চয়।
অ আপোনাৰ পৰা কথাখিনি জানিব পাৰি এ জানিব পাৰিলোঁ।
হয় হয় নিশ্চয়।
আপোনাৰ মতামতটো জনাবচোন কেনেকুৱা লাগিল।
হয় হয় আপ- আপোনাৰ লগত কথা পাতি আমি যিয়ৰ বিষয়ত আমি। আ আলোচনা কৰিলোঁ।
আলোচনা কৰিলোঁ হয়।
হয় আপোনাৰ লগত কথা পাত- গতিকেনে বহুত বহুত বেছি ভাল লাগিল আৰু আশা কৰোঁ আমি ইয়ৰ সময়ত আহি থকা সময়ত। আৰু আ বহুত বেছি ভাল ভাল বিষয়ত আমি কথা পাতিব পাৰিম।
আলোচনা কৰিম হয় হয়। হয় হয় ঠিক আছে বহুত বহুত ধন্যবাদ।
ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ।
ধন্যবাদ।